হয় শুনি আছোঁ।
হয় হয় নিশ্চয়।
নমজাৰ।
নমস্কাৰ।
অ এতিয়াতো আপনি চাগে ৰাতিৰ ভাতটো খালি?
হয় হয়
আচ্ছা ঠিক আছে, এতিয়া আপুনি কেদি খালি আজি ভাতটো?
লিয়ে আছিলে আঞ্জা আৰু কণী ফ্ৰাই আছিলে। অমলেট, হয় হয় আৰু অ আমাৰ আলু পিটিকা আছিলে।
বহুত ভাল।
হয় হয়, আপুনি ভাত খালে নে ৰাতিৰ? হয় হয় আপ আ -আপুনি কি কি দি খালী?
মই একো নাই আমাৰ এই যে দালি বনাইছিল। আৰু লগতে এ আলু ভাজি আছিল। অ এইখিনিয়ে আৰু হয় এইখিনিয়ে। এতিয়া মই আপোনালোকৰ মানে কেইটামান মানে আ কথাৰ বিষয়ৰ ওপৰত মানে আলোচনা কৰিম বুলি ভাবি আছো, আ আপুনি ফ্ৰী আছে ন?
কওকচোন আপুনি মই যিমান পাৰি চেষ্টা কৰিম, মই ফ্ৰী হৈ আছো এতিয়া।
আচ্ছা, মানে আহ যিটো মানে আজিকালিৰ দিনত মানে বহুতে মানে আহ ৰাতিত লগি মানে বহুত টাইম হক লগি থাকে
হয় হয়।
বহুতে মানে নিজৰ টাইমটো নেজানে, কিমান কিমান যায় আছে? কিমান লৈ আছে, লচ হৈ আছে।
হয় হয়।
ধৰিলো মানে কিছুমানে বহুতে আজিকালি মানে আহ ৰাত ৰাতি দশটা -এঘাৰটা, এটা- দুটা মানে ম'বাইল চবাইল কিবা কিব থাকে ইয়াৰ মানে ইয়াৰ বিষয়
হয় হয় নিশ্চয় আহ এতিয়া পোন প্ৰথমতে আপোনাক মই মোৰ অন্তৰৰ পৰা বহুত বহুত ভাল শুভেচ্ছা জনাইছোঁ।
হয়।
আ ন আপোনাৰ লগত আলোচনা কৰিব যিটো পাম সেইটো মই বহুত ভাল এটা শুভেচ্ছা জনাইছো আপোনাৰ লগত আৰু আপুনি যি বিষয়ৰ ওপৰত মোক আ ক'বলৈ দিলে যে যে আজি-কালি মানে বেছিভাগে প্ৰায় আমি কি কৰি আছো আমাৰ শৰীৰটো আমি যত্ন লোৱা নাই। আমি মবাইল চাৱাতে আমাৰ টাইমটো কেনেকৈ যায় আছে, সময়টো কেনেকৈ পাৰ হৈ আছে সেইটো আমি কৰা নাই আমি তালে লোৱা নাই বা আমি কোনো গুৰুত্বয়ে লোৱা নাই আৰু। নিজৰ শৰীৰটো আমি হয় নিজৰ শৰীৰটো আমি গুৰুত্ব দিয়া নাই, কিমান কি আমাৰ
হয়।
ক্ষতি হৈ আছে সেইবিলাক আমি গুৰুত্ব লোৱা নাই। এতিয়া হ'ল আমাৰ যিটো মেইন কথা বা মেইন আমাৰ যিটো মু মূল কাৰণ সেইটো হল আমি আজি পাই আছো যে আমি মানে মইও এতিয়া মৰো ভুল হৈ আছি। বা মইও নিজকে অ ভাবিব পৰা নাই কিহৰ কাৰণে সেইটো হৈ আছে। আমি ভাতটো খাওঁ ৰাতিৰ। ধৰি লওক আমি নটা বা দছটা বাজত আমি খাওঁ ৰাতিৰ। যিটো ভাত আমি ডিনাৰ বুলি কওঁ। তাৰ পিছত তে আমি কি কৰো, বেছিভাগে আমাৰ পঢ়া-শুনা কৰে। কিছুমান ছোৱালী-ল'ৰাই, কিন্তু প্ৰায় বেছিভাগেই আমাৰ এতিয়া সৰু সৰু ল'ৰা ছোৱালী যোনে মানে মেট্ৰিক প কৰছে। আৰু হাইৰচেকেণ্ডাৰী পাছ কৰিছে সেইবিলা ল'ৰা ছোৱালীয়ে কি কৰি আছে এতিয়া ৰাতিৰ এটা দুটাত লেগি ম বাইল চাই ফনত কথা পাতে, গেম খেলে সেইবিলাক আমাৰ বহুত বেয়া এটা যিটো ব্যব অহাৰ বা কাম এইটো হৈ যাই আছে আৰু দিনে-দিনে বাঢ়ি যাই আছে। এতিয়া আমি সেইবিলাক নিজকে অলপমান ভাবি-চিন্তি কৰিব লাগিব আৰু নিজৰ শৰীৰটো আমি যত্ন লব লাগিব। আমি যদি অ বহুত ৰাতিত লেগি আমি যদি মবাইলটো চাই থাকো, তেতিয়া আমাৰ চ কুটো বহুত কষ্ট পায় আৰু বহুত মানে অ এইটো পিছত লেগি আমাৰ বহুত কষ্ট দিয়ে আৰু বেয়া হোৱাৰ চ চকুটো বেয়া হোৱাৰ মানে চান্স থাকে আৰু।
হয়।
হয়, এতিয়া আপুনি আ কব পাৰিবনে আমি যিটো আমি বেছিভাগে শৰীৰৰ নিজৰ শৰীৰৰ যত্নৰ বিষয়ত আমি আলোচনা কৰি আছো ন?
হয়, হয়।
হয়, এতিয়া আপুনি ক'ব পাৰিবনে যে আমি কিয় নিজৰ শৰীৰটো আ চাফ চোত্ৰ ৰাখি ৰাখিব লাগে বা আমি কিয় গা ধুব লাগে। মাজে-মাজে কিয় আমাৰ যিটো আ আমাৰ ড্ৰেছ বিলাক আমি কিয় ধুব লাগে মাজে-মাজে, কিহৰ কাৰণে ভালে কৰি ৰাখিব লাগে আমি কিয়? অ ফিল্টাৰ ভাল ফিল্টাৰ কৰি কিয় পানীটো খোৱাব লাগে। ভাল খানা খোৱা লোৱাটো কিয় কৰিব লাগে আপুনি ক'ব পাৰিবনে অলপ?
হয় নিশ্চয় মই আহ আপুনি যিখিনি মানে প্ৰশ্ন সুধিছে,
হয়।
অহ এইখিনি জবাব বা উত্তৰটো মই দিব চেষ্টা কৰি আছোঁ। চেষ্টা কৰিছোঁ হয়। আপুনি যি ক'লে মানে আমি অ
হয়।
মানে জীৱনত জীয়াই থাকিব লাগিবলে।
হয়।
এই চবচে মানে প্ৰথম প্ৰথমতে আমি। নিজৰ শৰীৰ শৰীৰৰ বিষয়ৰ ওপৰত মানে ভাবিব লাগে। আমাৰ শৰীৰটো মানে আমি সদায় মানে অ ভালকে ৰাখিবলে মানে চেষ্টা কৰিব লাগে। বা চিন্তা কৰিব লাগে আমাৰ। শৰীৰ শৰীৰটো মানে যেতিয়া বেয়া হৈ যায় আমাৰ মানে জীৱনত একোৱেই নাই আৰু।
হয় হয় নিশ্চয়।
যিমান মানে কৰৰ টকা থাকিলেও বা লাখ টকা থাকিলেও হাজাৰ টকা থাকিলেও আমাৰ শৰীৰ টো যদি বেয়া আমাৰ কোনো মানে জীৱনত শান্তি নাই।
হয় নিশ্চয়।
আহ তেনেহলে আমি প্ৰথমতে মানে আহ নিজৰ শৰীৰটো চাব
হয় হয় মানে যতন লাগি ল'ব লাগিব আমি ফাৰ্ষ
হয় যত্ন ল'ব লাগিব যেতিয়া নেকি মানে আমাৰ শৰীৰটো ভালকে থাকিব নহয় আহ তেতিয়া আমি আমাৰ মন টো ভাল লাগিব।
হয়।
অ যিখিন
মনটো ভাল থাকিলেহে আমি কাম বিলাক কৰিব পাৰিম আৰু ন।
হয় আহ আমাৰ মানে যিখিনি মানে আহ একদম মূল্যবান কাম এইখিনি আমি কৰিব পাৰিম উম। আৰু আপুনি যি ক'লে মানে আমাৰ যিটো মানে সদায় খোৱা পানী। এইগিলা পানী আমি কিয় মানে ভালদৰে খাব লাগে।
হয় কিয় ফিল্টাৰ কৰি খাব লাগে হয়?
মানে যেতিয়া নিকি আমি মানে য'তে ত'তে মানে য'ত য'ত মানে যি পানী পায় সেইটোকে কালি মানে আমাৰ জীৱনত মানে বহুত প্ৰব্লেম আহি যাব। ধৰি লওঁ মানে বেয়া পানী খালে আমাৰ পেটৰ প্ৰব্লেম হ'ব বা যিকোনো মানে আমাৰ জ্বৰ হৈ যাব ধৰি লওঁ মানে বেমাৰ হ'ব। জণ্ডিছ হ'ব কাঁহ হ'ব মূৰৰ বিষ হ'ব কিবা কিবি হৈ যাব হয়। হয় আৰু সেই কাৰণে আমি পানীটো মানে চাইকিনে আনিব লাগিব। মানে। পাৰিলে আমি এখন হয় দুখন, দুখন হয় তিনখন চাৰিখন। একবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ মানে ফিল্টাৰ কৰিকিনে চাফা পানীটো খাব লাগিব। আৰু অজগ আজি মানে হয় আজিকালিৰ যুগত আৰু কিবা
হয়।
এ এ মানে চাইণ্টিষ্ট বিলাকে বনোৱা মানে বহুত ভাল ভাল ফিল্টাৰ অনে আছে এইগিলা ফিল্টাৰতটো বহুত মানে দাম আছে। তথাপিও মানে আমি যদি আহ সেইদৰে ফিল্টাৰটো আনি কিনে মানে ফিল্টাৰৰ পৰা পানীতো খাব পৰা যায়। আমাৰ শৰীৰৰ কাৰণে বহুত ভাল, আমাৰ বেমাৰ চেমাৰ কিবা কিবি বহুত মানে আমি ৰেহাই পায় আৰু।
হয় হয় নিশ্চয়।
হয়। আৰু আমি সদায় মানে আমাৰ নিজৰ শৰীৰটো চাব লাগে কিয় মানে আমাৰ শৰীৰটো যদি মানে বেয়া হৈ যায়। আমাৰ যিটো জীৱনত কৰিবলগীয়া বহুত মূল্য মুল্যবান কাম কিবা কিবি নিজ মানে জীৱনত কিবা টাৰ্গেট, জীৱনত কিবা কৰিবলগীয়া যিকোনো কাম লক্ষ্য এইবিলাক কৰিব নোৱাৰা হৈ যায়। যিটো নেকি আমাৰ মানে অ শৰীৰটো অলৰেদি মানে বেয়া। তে একো কাম সমা-
হয়। হয় নিশ্চয়।
কোনো কাম হলিওক
হয় হয়। এতিয়া আপুনি বহুত ভাল ভাল কথাবোৰ মোৰ। আগত কলে আহ।
হয়।
আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছো। এতিয়া আপুনি ক'লে যিটো আমাৰ জীৱনৰ যিবিলাক মানে কৰিব লগা কাম বা নিজৰ যি দায়িত্ব সেইটো পালন কৰাৰ কাৰণে আমি নিজৰে যিটো শৰীৰ এইটো প্ৰথমতে আমি ভাল ৰাখিব লাগিব।
হয়। হেল্ল'।